অ কোৱা।
অ লাগিছে তো।
অ কোৱা।
কি কৰি আছা।
এনে বহি আছো। তুমি?
মই ভাত খালো। এতিয়া ৰান্ধিম দুপৰীয়াৰ কাৰণে।
অ। হা?
এক ছেকেণ্ড ৰ'বাচোন আহি আছো, এক ছেকেণ্ড।
এ উ নকিতাই নকিতায়ে হা,
হেল্ল',
অ কোৱা।
তই ইমান গৰম দিছে আজি অ।
অহ কত গৈছিলা?
মই বাথৰুম গৈছিলো।
অ।
ইমান গৰম যে মুখটো ধুলো।
অ সঁচাকে ইমান গৰম দিছে আজি।
বহুত গৰম দিছে, বাপ ৰে থাকিবও পৰা নাই। ৰাতিপুৱা যে বৰষুণ দিলে যে, সেইকাৰনেটো এতিয়া বহুত গৰম দি দিলে।
অ অলপমান বৰষুণ দিছে ৰাতি। এতিয়াতো আমাৰ ইফালেটো অ অলপ অলপ হাৱা মানে বতাহ দি আছে।
অ অ এতিয়া বহুত মানে বহুতে
ইমান গৰম দিছে ক'লাই কলা কি মই মৰিয়ে যাম। আজিতো ৰাতিপুৱা মই মানে জল্দি উঠি গৈছো গৰমত।
অ। ইমান গৰম বাপৰে বাপ, কালি ৰাতি গৰমত দেৰিকে শুইছো ৰাতিপুৱা চকু মেলি পৰা নাই, যেনতে নুঠিলো এতিয়ালৈকে মোৰ টোপনি লাগিয়ে আছে।
মই এতিয়া টোপনি দিছিলো বাট গৰমত পুৰা ঘামি গৈছে যে সেইকাৰণে, উঠি গৈছো। ভাত খালা তুমি? কি দি খালা?
এতিয়া গৰম যে পানী ঢালি খাইছো।
অ।
তুমি খাইছা?
অ খালো। আজি আমাৰ নিৰামিষ ন, সেইকাৰণে আমি চোৱাবিন তৰকাৰী দি আৰু এটা ভাজা চব মিলাই কেনে সেই ভাজাতে দি খাইছো।
মই পানী ঢালি পিয়াজ গোটেই আৰু আলু ভাজা আছিলে যে সেইটো দি খাই দিছো।
অ ভালেই পেটটো ঠাণ্ডা থাকিব ন।
অ এতিয়া বনাম।
অ নানা মই এটা লৰাৰ পৰা পইচা পাম মোক নিদিয়ে তাই, এতিয়ালৈকে নিদিয়ে। মই যে চুলিৰ কাৰণে ৰিবন- কিনিব লাগে।
অ।
নিদিয়ে, মোৰ বুক লৈছিলিন। আ মোক বুক মই বুক লৈছিলে মোৰ। মানে মোৰ লগতে কৰিছিলে তাই। কিন্তু তাই মই পাছ কৰি গ'লো তাই ফেইল কৰি গ'লে। সেইকাৰণে তাৰ বুক লাগে বলে। মই কৈছো এবছৰ কি কৰিলি তই তেন্তে। তাৰপিছত বুকতটো দিলো। মইতো কিনি আনিছিলো ন, মই দুশ- পঞ্চাশ টকা দি কিনি আনিছো। মই তাক এশ টকা দি দি দিছো ন তাক মই ৰাখি পৰ ভাই মানুহ বুলি। এতিয়া চাইচোন মোৰ এশ টকাটো নিদিয়ে। কিবা মেছেজ কৰিলে মেছেজ নকৰে। ইয়াতে দেখো ইনষ্টাগ্ৰামত ষ্টৰি লগাই থাকে, হোৱাটছএপত চুৰি লগাই থাকে, ফুৰি থাকে বিয়াত যাই থাকে।
অ তুমি যেতিয়া দিছিলা আগতে পইচাটো লৈ ল'ব লাগিছিলে।
মই নাজানিছিলো এনেকে কৰিব বুলি।
অ সেইটো কথা।
উম।
তে লৈ ল'ব লাগে যে পইচা এতিয়া মানুহে পইচা লেন দেন ভালকে নকৰে।
অ। মইতো ঘৰতে থাকো ন কাম ধাম নকৰো, মানে কাণ চানটো নাই।
অ আৰু কি? কাম কৰিবা তোমাৰ হেৰি পাৰট টাই জব তো নাপাওৱে ইয়াতে ইয়াতে ক'ত আছে।
অ।
এ দিন যাবগৈ এটা কামত সোমালে।
অ।
সেইকাৰণে নকৰো। গোটেই দিন এটা কামত গ'লে ভ ভাল নালাগে না গোটেই দিনটো। মান অ দোকানত।
এ মানুহৰ দোকানত কাম কৰিব নিদিব। মানে এনেই তোমাৰ কাম কৰা সেইটো দিব। মানে কাম কৰা মানে কাম মানে ঘৰত বহি তুমি কাম কৰা সেইটো এলাও কৰিব। কিন্তু যে দোকানত যাই কেনে, বজাৰত যাই কেনে এইবোৰ- কাম কৰিব নিদিয়ে আমাৰ ঘৰত। তাৰপিছত কোৱা ফুৰিব যাবা? মোৰ আজি এটা প্লেন আছে।
কালিটো চানদে এক- নহয় নহয় কালিয়ে যাম। কালি মোৰ লগৰটো ফ্ৰী হব যে।
অ অ।
সেইকাৰণে আজি গলে আকৌ কালি তাৰ লগত ওলাব লাগিব পিছত নোৱাৰিম বুজিছানে-
অ বুজিছো।
দিছে আজি এইকাৰণেটো।
সঁচা আজি বহুত গৰম দিছ মই মৰি যাম ইমান গৰমত।
কালিও দিব এনেকা চেম।
অ।
কালিবাৰু ওলালে মোৰ টেনচন নাথাকে মানে, মানে যোনে স্কুটি, টো চলাই তাৰে বেয়া লাগে তাৰে মানে বহুত হেৰি লাগে।
অ।
মোকতো হৰি নালাগে বাৰু।
অ ত দুপৰীয়া কি বনাবা?
দুপৰীয়া দালি, বনাম, ইয়াৰ লাও, শাক, আছে যে,
অ
এইটো দি দালি বনাম আৰু আৰু এটা কিবা এটা ভাজি বনাই দিম।
অ
চব্জি মিলাই কিনে মানে দালিটো বনাম
অ ঠিকে আছে তেন্তে
গৰমত কি খাম আৰু
অ এইটোইতো এক মানে কুঁৱাৰো একো নাই না গৰমত চব নষ্ট আৰু তুমি বনাই ৰাখি বা নষ্ট হৈ যাব চব
অ এতিয়া যে মাংস খাব মান মন নাযায় মাংস আনিলে যে ফ্ৰিজতে পৰি থাকে- এক
অ মই কালি খাইছিলো মানে মই চানডেত আনিছিলো ন চানডেত অনা নাই মানে চৰি বুধবাৰত নেকি এনেকা টাইমত আনিছিলো-
উম
কালি খাই কেনে শেষ কৰিলো
অ, মানুহ থাকিয়ে যায় আমাৰ এতিয়া লৈকে আছে। ফ্ৰীজত
অ,
অলপ আছে নেকি দাদাই খাই দিব বাৰু দুপৰীয়া আহিলে।
অ মোৰ দাদাটো এতিয়া আহ আহোতে আহোতে নটা বাজে।
অ দেৰিকে আহে
অ ঘৰতো মা নাথাকে মাতো দোকান দিয়ে মই ঘৰত অকলে থাকো। কোনো
ময়োতো এইটো টাইমত অকলেই থাকো দেউতা থাকে দেউতাৰ লগত ইমান হেৰি নকৰো নহয় দেউতা বাহিৰত ওলাই গৈ কেনে বহি থাকিব ই কৰি থাকিব।
এই দেউতাৰ লগত কি কৰিবা মা থাকিলে অলপ মানে ভাল লাগে ন মাৰ লগো কথা পাতি কথা পাতি পাৰিব দেউতা থাকিলে ক'ত আৰু বাহিৰতে ফুৰি থাকে।
উম মই অকলেই থাকো দাদাই আহে দেৰিকে আহে চাৰিটা চাৰে তিনিটা এনেকাত আহে
অ
কালি কেতিয়া আহিলে আহি কেনে পিছত যেতিয়া ভাত খাব তেতিয়া মই চালো। পিছত কেতিয়া গুচি গ'লে মই গমেই নাপাওঁ মই মানে শুই গৈছিলো কালি দুপৰীয়া
অ
তাৰপিছত দুপৰীয়া ভাত খাইছো চাৰে চাৰিটা মানত
অ মোৰ মানে কি হৈছে কোৱাচোন মই মানে কাল মানে হ'ল আজি দুদিন নিচিনা হল। তিনিদিন এনেকা হব মই মোৰ বা মোৰ বাৰ ফ্ৰেণ্ড মই চবেই ফুৰিব গৈছিলো। অ ফাৰ্ষ্টতো পি পাৰ্কত গৈছো। তাৰ পিছত তাৰ পৰা আহ ৰুদ্ৰপদ গৈছো
অ অ পাও পাও
তাতে গৈছো তাৰপিছত তাৰ পৰা আহি কেনে বজাৰ গলো। বজাৰ মানে বিশাল মাক কালি কালি নহয় আজি তিনিদিন হ'ব।
অহ
তাৰ পিছত যাই কেনে তাৰ পৰা এটা টপ এ শৰ্ট টপ লৈছো তাৰপাছত দুটা প্লেট লৈছো। প্লেট বোৰ বহুত বগা বগা আছিলে ধুনীয়া আছিলে চাবলে
অ সৰু সৰু বস্তু কেইটা ভাল লাগে কিন্তু।
প্লেট না এটা অলপ মিডিয়াম চাইজ আৰু এটা সৰু। মানে ইমানো সৰু নহয়। তাৰপিছত এটা অ, তাৰপিছটো ক'ল্ড ড্ৰিংক বা জুচমচ্‌ খাবৰ কাৰণে এটা গ্লাছ লৈছো। আৰু মোৰ বাও এটা টপ্‌ লৈছে।
অ
এই বিশালত যাবা? কালি কালি বা আজি।
আজিটো নাযাই। গ'লে কালি যাম।
অ, হ'ব তেন্তে গলে যা কবা মোক?
অঁ।
তুমি পূজাই যাই কি না? তোমাৰ লগৰটো, তাক মাতি ল'বা বুজিছা।
যাব মন, মই কম যে আজি নাযাওঁ কালি যাম বুলি। কালি চানডে ন'। কালি যাম বুলি কম আৰু। নহলে, নহলে আজি যাওঁ নেকি চাওঁ মই। বুজিছা। মানে, মোৰ ফ্ৰেণ্ডৰ লগত যে সিহঁত তাৰ লগত গৈ মানে মোৰ, মোৰ যে মোৰ এ এটা ফ্ৰেণ্ড আছে ন'।
উম।
ল'ৰা ফ্ৰেণ্ডটো।
অ
সিহঁতৰ লগত গ'লে যে মানে এ মানে মোক পূজাহঁতৰ, সংগীতাহঁতৰ লগত গ'লে যে মোৰ ভাল নালাগে। অশান্তি, অশান্তি টাইপ লাগে ন।
অ-
আ তাই নাযায়। তিনিটা ছোৱালীৰ মাজত এটা ল'ৰা।
অ, মোৰটো নাযায়, মোৰটো গ'লে যে চিংগল ঘূৰিব লাগিব। তুমি, মই গ'লে মানে একো নহয়, আকৌ বেলেগ গ'লে এইতোটো প্ৰব্লেম ন?
অ, অ সেই-
তুমি, মই গ'ল- লে ফুৰিকিনে লৈ আহিব পাৰিব। মই মোৰ বাৰ্থদে দিনা দুপৰীয়া গৈছিলোঁ যে ৰ্মাকেতট। পিছত মোৰ লগত, মোৰ ইয়াতে আৰু এটা ভনী গৈছিলে যে- পিছত তাই, মই আৰু মোৰ লগৰটো, ফ্ৰেণ্ডটো, ল'ৰা ফ্ৰেণ্ডটো একে লগত ফুৰি আহিছোঁ।
অ, ক'ৰ পৰা?
এয়া, হেৰি গৈছিলোঁ। উম, কি কয়? এইটো, নামটো পাহৰি গলোঁ নহয়। সেই- ৰুদ্ৰপথ পাৰ হৈ যে আৰু এটা আছে?
দেৱী সিংহাৰ।
অ, অ তাতে গৈছিলোঁ।
অ, ঠিকেই আছে তেন্তে। আজি ইমান গৰম দিছে অ দুটা নাইট মানে অলপ পাতল পাতল ড্ৰেছ কিনিব লাগিব।
ও
মানে আছে, এইবোৰ পিন্ধি কেনেও গৰম লাগে। মানে ফটা-চাটা এইবোৰ ড্ৰেছ পিন্ধি কেনে, মানে অলপ ঠিক আ- আছে।
অ, এইবিলাকত মানে বেছি ভাল লাগে।
অ', কালি মই ৰাতি পুৰা পানী দি গা-চা পুৰা উম, মই কালি পাল্‌ছ্‌, মানে গা ধুলো। অ', তাৰ পিছত ৰাতি আকৌ মই পুৰা মুখ-চুখ ধুই কেনে, ড্ৰেছটো ভিজাই কেনে, শুইছোঁ। শুৱাও এ নাই। মই এটা টা এটা পাৰ হৈ গৈছে, তেতিয়া মই শুইছোঁ। হেল্ল'?
অ'।
কোৱা পিছে।
ইমান গৰম লাগি আছে আৰু ৰ'দটো বা দিছে এনেকা।
অ', মোৰ কুকুৰটোতো থাকিবই নোৱাৰে অ ঘৰত, মানে ফেন চলাই কেনে তাক ৰাখিব লাগে ন থাকিব নোৱাৰে তাই। পুৰা
থাকিব কেনেকা? আমাৰ মানুৰে ইমান মানুৰে ইমান গৰম, কুকুৰতো টো আৰু বেছি।
অ'। মেকুৰী নাই চাগে ইমান গৰমত মই তাইতো আৰামছে মোৰ মেকুৰী যে আছে দুটা আছে এটা পোৱালি দিলে তিনিটা সিহঁতেতো আৰামছে থাকে। সেতো প্ৰব্লেমে নহয় একো।
নহয় যোনটো মা হয় ন পোৱালি দিয়ে যে মাটো মাটোৰ গাটো বেয়া কৰি কৰি দিয়ে।
অ তাতো গা বেয়াই মা তাই মানে পুৰা কেনেকা হৈ গৈছে শুকাই গৈছে এই যে মোৰ